শুনা পাইছা?
অ' মই পাইছো, কোৱা?
অঁ, কি কৰি আছা?
এনেই আছো ৰ'বা ঘৰতে অকনমান।
অঁ, অঁ মইও মানে সেই সামাজিক মাধ্যম চাই আছিলো। চাই থাকোতে মানে আজিকালি যে এ আই এপসমূহৰ জৰিয়তে যে ধুনীয়াকৈ মানে কাৰ্টুন ভিডিঅ' বিলাক বনাই যে দিয়ে মানে, একোটা বিষয় ওপ ওপৰত, এনেকুৱা মানে ভিডিঅ' এটা চাই থাকোতে, মই মানে তাত ধুনীয়াকৈ মানে আমাৰ অসম অসমৰ পৰ্যটনস্থলীসমূহৰ বিষয়ে মানে বনাইছিল। তাকে মই চাই ভিডিঅটো চাই মানে ভাল লাগি। মই ভাবিলো আমাৰ যে এই মানে ইমান ধুনীয়া, ধুনীয়া পৰ্যটন স্থলী সমূহ আছে, পৰ্যটকসকল আহে ভ্ৰমণ কৰে। তাৰ বিষয়ে আজি আমি অকণ আলোচনা কৰো নেকি?
হয়, হয় নিশ্চয়। এইটোও আমাৰ এক ভাল বিষয়। কাৰণ আমাৰ বাহিৰৰ পৰা যেতিয়া আমাৰ পৰ্যটক সকলে আমাৰ অসমখন, যেতিয়া চিনি পাব বা অসম তেতিয়াহে আৰু এইবোৰ বস্তু যে এতিয়া জানিব আৰু সেই জানি পেলে যেতিয়া আমাৰ অসমক তেওঁলোকে পৰিভ্ৰমণ কৰিব আহিব বা কিছু নজনা কথাৰ আৰু বাৰ্তা যেতিয়া তেওঁলোকে ল'ব আহিব। সেইটো আৰু আমাৰ নিজৰ কাৰণে এক আৰু ভাল লগা এক বিষয়। আমি যদি চাবলৈ যাওঁ বা আমাৰ অসমত বিশেষ কৈ, বহু আৰু মঠ মন্দিৰৰ পৰা আদি কৰি আমাৰ আহ, শিৱসাগৰ হওঁক বা আমাৰ আহ কি বুলি কয়? এইটো কামাখ্যা মন্দিৰ আদি এনেকুৱা ধৰণৰ আৰু বহুতো আমাৰ আৰু পৰ্যটনস্থলী আমাৰ আৰু অসমত আছে আৰু আমি যদি বিশেষকৈ কবলৈ যাওঁ।
হয়, হয়, হয়, ঠিকেই মানে হেৰি এতিয়া আমাৰ পোন প্ৰথমে মানে পৰ্যটকসকল, বাহিৰা পৰ্যটকসকল অসমলৈ আহি মানে আমাৰ এই মহানগৰীতে থকা মানে, নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰলৈ মানে পোনপ্ৰথমে দৰ্শন কৰিবলৈ আহে। গতিকে মানে এই কামাখ্যা মন্দিৰৰ বিষয়ে, তুমি কি কবা প্ৰথমে?
হয়, হয়। কামাখ্যা মন্দিৰৰ বিষয়ে যেতিয়া আমি কবলৈ যাওঁ। বিশেষকৈ আমাৰ সেই কামাখ্যা মন্দিৰটো আমাৰ ঐতিহ্যৰে আমাৰ এক আহ, চিনাকি এক অ, মন্দিৰ বুলি আমি বিশেষকৈ কওঁ। বা আমাৰ সেই মন্দিৰত যেতিয়া আমি দৰ্শন কৰো বা আমি যেতিয়া আমাৰ সেই মনৰ কামনা বা আমাৰ যেতিয়া সেই তাত আমি প্ৰাৰ্থনা কৰো তে, তেতিয়া আৰু আমাৰ মনৰ লগত চলি থকা ঘটনাবোৰ নোহোৱা হ' লে, ধৰে বা আমাৰ তাৰ পৰা আমাৰ পোৱা ফলটো আমাৰ আৰু ভাল বা তাৰ যিটো পৰিৱেশ, আমি শিক্ষা মন্দিৰৰ বিশেষকৈ, সেইটো আৰু এক আধ্যাত্মিক পৰিৱেশ বা এক চাব লগা আৰু ঠাই বা আমাৰ বিভিন্ন ধৰি লোৱা তাত অ, কি বুলি কয় সেই এইটো অ, মনিষী, মনিষী বুলি কয় নে, সেইটো?
মানে পুৰোহিত।
অ, পুৰোহিত আদি আহ, বহি থাকে আৰু বা তাত তেওঁলোকে বিভিন্ন ধৰণৰ অ, কৰিব অ, কিছুমান অ, কাম কৰি থাকে। সেইবোৰ আমি
হয়, হয়, হয়। তন্ত্ৰ, মন্ত্ৰ সাধনাবোৰো মানে তাতে হয়।
হয়, হয়। সেইবোৰ আৰু মানুহে চাবৰ বাবে আৰু উৎসাহিত হৈ থাকে, আৰু সেইটো আৰু আমি আৰু যেতিয়া আহ, অম্বুবাচী মেলাত যাওঁ। সেইটো আৰু আমি বিশেষকৈ দেখিবলৈ পাওঁ। বা কামাখ্যা মন্দিৰৰ অ, বিশেষকৈ অম্বুবাচী মেলাটোৱে আৰু বি- অ, এক যথেষ্ট আৰু প্ৰাধান্য লাভ কৰিছে বা এক চিনাকি দিবলৈ আৰু বি বা বিশেষ চিনাকি দিবলৈ আৰু সক্ষম হৈছে আমাৰ অম্বুবাচী মেলাই আৰু বিশেষ কৈ যদি আমি ক'বলৈ যাওঁ।
অ', অ', হয়, তাকেইতো। মানে এই কামাখ্যা মন্দিৰতো মই এতিয়া অম্বুবাচীৰ সময়ত ইমান মানে দেশী-বিদেশী পৰ্যটক সাধু সন্যাসী সকল আহি মানে ভিৰ কৰিছে হি, সেইটো দেখি মানে মোৰ নিজৰে এক গৌৰৱ অনুভৱ হৈছে যে আমি এনেকুৱা এখন ঠাইত মানে আছো, য'ত মানে ইমান দূৰ দূৰৰ পৰ্যটকসকল আহি মানে খুব ইমান মানে ভাল পায়। দেৱী মাৰ আশীৰ্বাদ লয়, তাৰ পাছতেই কিন্তু এই আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিন্তু বহুতো বিদেশী পৰ্যটক মানে প্ৰতি বছৰে আহে, কাৰণ মই এবাৰ নিজে যাওঁতে তাতে মানে পৰ্যটকসকলক দেখিছিলো আৰু তেওঁলোকৰ মনত সি মানে উৎসুকতা এই যে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি বা এশিঙীয়া গড়ৰ প্ৰতি। তেওঁলোকে মানে একদম আগ্ৰহী হৈ আছিলে আৰু মই মানে তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰোতে তেওঁলোকে ক'লে। যে মানে তেওঁলোকে বিশেষকৈ এশিঙীয়াাগড় আৰু কাজিৰঙা মানে যি মানে সৌন্দৰ্য। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল আৰু তেওঁলোকে মানে সেইবোৰ ধুনীয়াকৈ তেওঁলোকৰ কেমেৰাত তুলি লৈছিল যিটো মানে মোক দেখি খুব ভাল লাগিল, কাৰণ কিয় এইসমূহ তেওঁলোক কে মানে ফটো লৈ ভিডিঅ' কৰি লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত সেই সমূহৰ বিষয়ে ক'ব প্ৰচাৰ কৰিব। যিটো মানে এক আমাৰ বাবে গৌৰৱৰ বিষয় নে কি কোৱা?
হয়, হয়, একেবাৰে ঠিক কথাই কৈছা যেতিয়া আমাৰ পৰ্যটক লোকসকল আহে। তেওঁলোকৰ হাতত হয়তো কেমেৰা বা আমাৰ মোবাইল ফোনতটো তেওঁলোকৰ বিশেষকৈ থাকেই, আমি যদিও ক'বলৈ যাও বা তেওঁলোকৰ যিবিলাক মনোৰম দৃশ্য আমাৰ ইয়াৰ। সেইবোৰ আৰু তেওঁলোকে আৰু সেই ফ ফটোবোৰ মাৰি নি আৰু অ' তাত হয়তো তেওঁলোকে নিজেই উপ সেইবোৰ চোৱাৰ লগতে তাত থকা যেতিয়া তেওঁলোকে নিজৰ ঠাইত ঘূৰি যাব, তেতিয়া হয়তো তেওঁলোকে আনক আৰু সেই আমাৰ যেতিয়া আমাৰ ইয়াৰ অসমৰ ঠাই বোৰ দেখুৱাব আৰু। তেতিয়া আৰু আমাৰ যেতিয়া যে সেইটো আৰু এক আমাৰ আৰু এক গৌৰৱৰ বিষয়, আমি যদি আৰু বিশেষকৈ অ', ক'বলৈ যাওঁ, গতিকে কাজিৰঙাত অ', তুমি কলাই যে আমাৰ যি ত' এশিঙীয়া গড়টো আমাৰ এক অ', জনপ্ৰিয় এক জন্তু বা আমাৰ অসমৰ এক চিনাকি, গতিকে সেইটো যিহেতু আন ক'তো পোৱা নাযায়। গতিকে আমাৰ ইয়ালৈ তেওঁলোকে আৰু সেই যিটো গড়, সেইটো চাবলৈ আমাৰ আৰু বিশেষভাৱে উখাজঙা হ'লে তেওঁলোকে উৎসাহিত হৈ থাকে যাতে তেওঁলোকে সেই গড়টো দেখিব পাৰে আৰু বিশেষকৈ বা কাজিৰঙাৰ যিহেতু আৰু আমাৰ প্ৰাকৃতিক মনোৰম দৃশ্যত টো এক সুন্দৰ বা চাই ভাল লগা, গতিকে তেওঁলোকে সেই টো চাই ভাল পায়, লগতে তাৰ বিভিন্ন জীৱ-জন্তু বোৰো তাত যিহেতু দেখা পায়। সেইবোৰ তেওঁলোকে আৰু অ', ফটো বা ভিডিঅ'ৰ জৰিয়তে সেই বোৰ আৰু তেওঁলোকে সংৰক্ষিত কৰি লৈ যায়।
হয়, হয়, হয়। তাকেইটো মানে গতিকে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাক আমি যি মানে আমাৰ কামাখ্যা মন্দিৰৰ কথা ক'লোঁ, তুমি তাকে ভাবিছোৱাচোন আমাৰ মানে ইমান ধুনীয়া ধুনীয়া মানে ঐতিহাসিক ঠাইসমূহ আছে। আমি আমাৰ প্ৰাকৃতিক সম্প্ৰদায়ৰ পৰা চহকীয়ে, তাৰ লগতে আমাৰ মানে ইমান ধুনীয়া ধুনীয়া ঠাইসমূহৰ পৰা মানে আমাৰ বিদেশী পৰ্যটকসকল আহে। আমাৰ মানে এই পৰ্যটন বিভাগটোৰ বহুত মানে এতিয়া উন্নতি হোৱা বুলি মই ক'ব বাৰু। তাৰোপৰি মানে তেওঁলোকে আৰু এই শিৱসাগৰৰ ঐতিহাসিক ঠাই, আমাৰ যি ৰংঘৰ, কাৰেংঘৰ তলাতল ঘৰ সেইসমূহ কিন্তু তেওঁলোকে চাই কিন্তু খুবেই ভাল পায় সেই তাৰ বিষয়ে কি ক'বা তুমি?
হয় হয়। আমাৰ শিৱসাগৰটোৰ যিটো আমাৰ ৰংঘৰ কাৰেং ঘৰ আছে আমাৰ এতিয়াও আছে বাৰু বিশেষকৈ সেইটো আমাৰ এক ঐতিহ্যপূৰ্ণ এক ঠা বা আমাৰ ঐতিহ্যপূৰ্ণ এক ধৰি লওঁক ৰংঘৰ হওঁক বা কাৰেংঘৰ সেই কাৰেংঘৰ আমাৰ বা ৰংঘৰটোত আমাৰ যেতিয়া আৰু আগৰ দিনৰ আমাৰ আ বিশেষকৈ আহোম ৰাজত্ব কালত আমাৰ
হয় হয়।
অ' স্বৰ্গদেউ হয় হয়। আমাৰ যিবিলাক ৰজা, মহা ৰজা আছিল আহোম ৰাজত্ব কালত তেওঁলোকে সেই ৰংঘৰৰ ওপৰত বহি আমাৰ যেতিয়া আৰু বিহুৰো সময়ত বিশেষকৈ অ' আমাৰ তাত যেতিয়া আমাৰ সেই আ পথাৰত বা আমাৰ খেলপথাৰত যেতিয়া সেই মজিয়াত আমাৰ বিহু নৃত্য আমাৰ এতিয়া সৰু ল'ৰা-ছোৱালীসকলে সেই নৃত্য প্ৰদৰ্শন কৰাৰ লগতে আমাৰ ম'হ যুঁজ হওঁক বা বিভিন্ন বিভিন্ন খেল-ধেমালি বিভিন্ন আৰু খেল-ধেমালিবোৰৰো তাত যেতিয়া প্ৰদৰ্শন কৰি থাকে সেই প্ৰদৰ্শনৰ
হয় হয়।
সেই আনন্দটো উপভোগ কৰি আ সেই ৰংঘৰৰ ওপৰৰ পৰাই আৰু আমাৰ সেই ৰজা, মহাৰজাজনে আৰু উপভোগ কৰি থাকে বা সেই ওপৰত যেতিয়া তেওঁলোক সেই বহি থাকে সেই ৰ ৰজাজন বা মহাৰজাজন সেই যে আমাৰ যিটো আৰু মনোৰম দৃশ্য সেইটো ওপৰৰ পৰা এক চাব লগা এক ভাল লগা দিশ্যই দৃশ্য আৰু বিশেষকৈ। আমি যিটো ক'বলৈ যাওঁ।
হয় হয়, একদম সুন্দৰ কথা কৈছা গতিকে এই ৰং মই মানে এবাৰ নিজেই এবাৰ শিৱসাগৰলৈ গৈছিলোঁ। যাওঁতে মানে তাতে যিটো মই ইমান সুন্দৰ পৰিৱেশটো দেখিলো তাৰে এই যি ৰংঘৰ, কাৰেংঘৰ। তলাতল ঘৰ, জয়সাগৰ পুখুৰী আদি মানে দেখি মই মই মানে অত কি মনোমোহিত হ'লো তাৰ পাছতে আৰু তাৰে আমি যি বুৰঞ্জীত মানে পঢ়িছিলো, ইতিহাসৰ কিতাপত পঢ়িছিলো যে তাৰে যিবোৰ মানে ঘৰবোৰ মানে নিৰ্মাণ কৰোঁতে তাৰ দেৱালবোৰত মানে ধৰা সেইবোৰ মানে আগৰ দিন যে কণী, বৰা চাউল, মাছ এনেকুৱা মানে মিশ্ৰণেৰে যি মানে ৱাল, দেৱাল নিৰ্মাণ কৰিছিল সেইবোৰ মানে আজিও ইমান মজবুত হৈ আছে, যিবোৰ নেকি আমি আজিকালি ঘৰ নিৰ্মাণ কৰো এবছৰ দুবছৰতে মেৰ মেৰামতিৰ প্ৰয়োজন হয়, গতিকে তাকে ভাবি মই আচৰিত হৈছো যে তেওঁলোকে সেই তেতিয়াৰ দিনত মানে ইমান সুন্দৰকৈ কেনেকৈ মানে কেনেকুৱা মানে পদ্ধতিৰে নিৰ্মাণ কৰিছে যি নিকি মানে আজি আমাৰ ইমান মানে এনেকুৱা নহয় পদ্ধতি ইমান আমি উন্নতি সাধন কৰিছো তথাপিও আমি পৰা নাই চোৱাচোন আজি প্ৰায় ছশ সাতশ বছৰ পাৰ হৈ গৈ তথাপিও হেই একেই আছে আচৰিত নহয়
হয় হয় হয় হয় একেবাৰে এইটো ঠিক কথা বা এক আৰু ভাবিলো ভাবিব লগা এক আৰু কথা আমাৰ বিষেশ ক বা আমাৰ বৰ্তমান যিবিলাক মিস্ত্ৰী লোক আছে তেওঁলোকে হয়তো আমাৰ তেওঁ আগৰ দিনৰ সেই আ ধৰি লোৱা সেই বেৰ বেৰ বেৰ যিবোৰ আমাৰ বৰ্তমান সময়ত প্ৰস্তুত কৰিবৰ বাবে আৰু আমাৰ সঠিক আৰু মিস্ত্ৰী আমাৰ বৰ্তমান সময়ত নাই আৰু মিস্ত্ৰী বা কৰিব লগা আমাৰ মানুহ নাই বিশেষকৈ আমাৰ বা সিহঁত যিবিলাক অ আমাৰ কণী হওক বা আমাৰ বৰা চাউল আদিৰে আৰু সেইবোৰ যিহেতু প্ৰস্তুত কৰিছিল সেইবোৰত কি ধৰণৰ আৰু বস্তু জড়িত হৈ আছে আমি আৰু ভাবিব লগা বিষয় যে এতিয়ালৈকে কি ধুনীয়াকৈ আৰু সেই বেৰবোৰ সেই একলেখীয়া হৈ আছে গতিকে এক চিন্তিত এক আৰু বিষয় বা আমাৰ কাৰণে আৰু যিহেতু ৰংঘৰ বা কাৰেংঘৰ আমাৰ এক গৌৰৱৰ বিষয় বা সেইটো যে এইটো আমাৰ ভাল হৈ আছে এতিয়ালৈকে সেইটো আমাৰ এক আৰু ভাল লগা এক বিষয়ও বা মই এইবাৰ আৰু শু হয় হয় এইবাৰ গৈছিলো বাৰু শিৱসাগৰলৈ কিন্তু মই আৰু আৰু পাঁচ বছৰমান বয়সতেই গৈছিলো তাত মোৰ বিশেষ এক মনত নাই আৰু তাত কিন্তু জয়সাগৰ পুখুৰীটো যিহেতু এক অ ডাঙৰ এক পুখুৰী সেইটো মোৰ এক আৰু মনত আছে আৰু তাৰ ভিতৰত ভিতৰত যদি ক'বলৈ যাওঁ
অ তাকেইতো খুব মানে একদম মানে আমাৰ ইমান ধুনীয়া ধুনীয়া ঐতিহাসিক ঠাইৰ পৰা আৰম্ভ কৰি মানে এ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ আমাৰ এই মানে অসমখন গতিকে আমাৰ এই পৰ্যটন বতন মানে স্থলীসমূহ অতি মানে মনোমোহা ঠাই তেতিয়াহ'লে বন্ধু আজি তোমাৰ লগত ভালেই লাগিল এই বিষয়ে আলোচনা কৰি আমি আৰু পাছত ইয়াৰ বিষয়ে আলোচনা কৰিম দিয়া আজি ইমানতে সামৰোঁ।
হয় হয় ঠিক আছে বাৰু দিয়া মোৰো ভাল লাগিল কথা পাতি কি হৈছে তোমাৰ লগত দিয়া দিয়া ধন্যবাদ